কি খবৰ কোৱা?
কি কৰিছা?
এয়া আছোঁ দিয়া তুমি কি কৰিছা?
কি কৰিবা আৰু এই তোমাৰ ব্যয়ৱসায় বাণিজ্যৰ কাম এটাত লাগি আছো, তাকে হাতেৰে বনোৱা কাম এটাত।
অ', অ',
কৰিছা
তোমাৰ পথাৰত অলপ কাম আছিলে লাগিলোঁ।
উম,
লাগি পেলাই এই অকমান আহি পেলাই এই গছৰ তলতে অক ৰৈছিল।
তাকে বাকী ভাল খবৰ খাতি ভাল?
বাকী আছোঁ আৰু দিয়া তোমালোকৰ আশীৰ্বাদতে।
আমাৰ আশীৰ্বাদত নে ইচ,
ত' তোমালোকৰ আশীৰ্বাদৰ কাৰণটো আছো ইমান দিন ধুনীয়াকে।
আই অ'ই দেহি।
তোমাৰ কোৱা খবৰ?
মোৰ খবৰ খাতি মোটামুটি চলি আছে আৰু দেই তোমাৰ চলি আছা ন?
উম, উম, মই ঠিকে আছো আৰু মাহঁতৰ ভালেই মাজতে সেই দেউতাৰ গাতো অকণ বেয়া আছিলে।
অ', অ',
তাৰ পৰা ভাল হ'ল বাৰু এতিয়া ঠিকেই আছে।
অ', আচ্ছা।
বাকী তোমালোকৰ মা পাপাহঁতৰ ভাল?
আমাৰো ঠিকে আছে মাজতে সেই আমাৰ মোৰ অকমান গা বেয়া হ'ল। তাৰ পাছতে তোমাৰ সেই মাৰো আৰু ভৰি বিষ এটা থাকে সেইটোতো আছেই আৰু।
বৈছা অ',
ক'বা এইবোৰ থাকিবই আৰু লগতে এইবোৰ থকা বেমাৰেই।
অ', বাকী হেৰি এইটো কি কয় কাম মানে কি কাম কৰিছা এই হেৰি
এ মই যে তোমাৰ এই সাত তে বনোৱা কাম কিছুমান কৰ নহয় এইবিলাক
খাইছিলা?
অ', সেইবোৰ বনাই থাকো যে, তাৰ পিছত তোমাৰ সেই তাকে তাতে লাগি আছিলোঁ আৰু।
উম, উম,
বাকী তুমি বাঁহৰ কাম বোৰ কৰিছা নে, তুমি যে এই বনাই পেলাই যে মাজত তই যে ছেন কৰিছিলা, তেনেকে যে তুমি সেই বনাই বনাই যে ফটো ছটো দিছিলা।
অ', সেইটো এই বৰ্তমান এই কৰিলো মানে তোমাৰ যিখিনি আছিলে অৰ্ডাৰ আছিলে সেইখিনি কৰি দিলো তাৰ পৰা তোমাৰ এতিয়া খালি সেই বাৰিষা ধৰা এই খেতিৰ কাৰণে এতিয়া খিনি কৰিব পৰা নাই আৰু মোৰ লগত তোমাৰ যি দুটা ল'ৰা কৰি আছিলে
অ', অ',
মানে কৰে সিহঁতৰো কিবা হেৰি অসুবিধাৰ কাৰণে সিহঁতো আহিব পৰা নাই, তাৰপৰা মোৰ মোৰো আৰু খেতিত লাগিলো।
অ' বুজি পাইছো অ',
কৰা হোৱা নাই খেতিৰপা আজৰি হৈ পেলাই কৰিম আৰু আকৌ।
তাকে কৰি থাক গৈ থাকা উম, বুজি পাই আছোঁ। ইমান ধুনীয়া বস্তুবোৰ বনোৱা তুমি
উম,
এই তুমি যে বনাইছিলা মাজতে মাজুলীৰ যে মুখা শিল ধোৱাৰ যে মুখা ভাগ যে
অ', অ',
তুমি বাঁহৰ আকৃতিৰে যে তুমি যিটো আকৃতিটো যে দিছিলা সেই তেনেকুৱা আকৃতি মোক সৰু আৰু তুমি, দুটামান বনাই দিবাচোন মানে মোক সেই অ' মই মানে এই মই যিটো কাম কৰো তাত তোৰ মানে, সেই তেনেকুৱা মুখা ভাগৰ মানে মুখা ভাগ নালাগে ধৰি লোৱা কিন্তু, সেই মুখা ভাগৰে মানে অকনমান তেনেকুৱা আকৃতিতে দিব
অ', এইটো তোমাৰ এই হেৰি মানে প্ৰথমতে এটা বাঁহৰ গাঁঠনি এটা দিয়া হয় মানে
অ', সেই বাঁহৰ গাঁঠনিটোৰ কথাই কৈছো মই তোমাক তুমি মোক অক্ৰমি সেই মাটি গাঁথনিটো নালাগে মোক সেই অকল বাঁহৰ যি টো গাঠনিটো দি পেলাই মানে, তুমি বনাই পেলাই মোক সেই আকৃতিটো জাষ্ট দিবাচোন তেনেকুৱা তুমি দুটা তিনটা মান বনাবা মই তোমাক ধৰি লোৱা কিমান কি হয় আৰু কবা মই দি দিম। অ, তুমি কৰিবা তেতিয়া মানে কি মই সেই মোক মানে ক্লেৰ অৰ্ডাৰ আহিছে বুজিছানে? তোমাৰ ক্লে দি বনাব লাগিব যেনিবা, কিন্তু মানে সেই বাঁহ বাঁহৰ ঘৰ আকৃতিটো মানে মই ইয়াত বহুত খোজ মানে বিচাৰিলোঁ দেই ইয়াত অ'ত ত'ত মানে মই কেইবা ফালেও মাথা মাৰিলোঁ। তাৰপা তাক ফোন কৰিও সুধিলো। তাৰ পিছতে সেই আছিলে এজন দাদা তোমাৰ মাজুলীয়ে হয় কিন্তু সেই দাদাজনৰ মানে মানে কি হল তোমাৰ সি চাকৰি পালে চাকৰি পালে ত এই কামটো নক নকৰা হৈ থাকিলে, তাৰপিছতে সি চাকৰি পাই ন কৰা হ'লত মানে এতিয়া মোৰ তেনেককাে আৰু বেলেগ চিনাকিও নাই তাৰ পাছত সেইদিনাখন পতককে মনত পৰিলে তোমালে তাৰ পপিছত তোমালে মনত পৰিল মই বোলো নাই ইয়াকে বোল ফোন এটা কৰি ক'ব লাগিব সি পাৰে যদি বোলো মোক বনাই দিব আৰু।
হ'ব হব মইটো কৰিদিম বাৰু দিয়া মানে তোমাৰ হেৰি এইটো কি কয় এ মই চা যদি পাৰো মই আজৰি সময়ত বা বনাবত চেষ্টা কৰিম। আৰু যদি নোৱাৰো তেতিয়া খেতি পা উঠাৰ পিছতহে পাৰিম আৰু।
অ', হ'ব যিমান দিন লোৱা তুমি মই কলো ন যিমান দিন মোৰ আপত্তি নাই মাত্ৰ তুমি মোক বনাই দিয়া বস্তুটো ভালকে। তোমাৰ সেই বে এ তুমি যে গাঁঠনিটো যে কৰা গাঁঠনিটো কেনেকে কি ধৰিলা কি হিচাপত কৰা মানে? তুমি বস্তুটো বাহটোত চুচি পেলাই কৰা নে বা
বাঁহটো তোমাৰ সৰু একদম বাঁহ টো বাহৰ তোমাৰ জাতি বাঁহ জাতি বাহৰ হেৰি সৰু সৰু কামি উলিয়াই ধৰা ধৰ একদম মিহি মিহি পাতলা পাতলা একেবাৰে ইমান পাতলাও নহয় ধৰা, মানে পাতল আৰু মানে ভাঁজ দিব পৰা আৰু ধৰা।
অ' অ'।
এুনেীয়াকে বৈ তোমাৰ মানে এনেকে উম কামিটো পুৰা চুচি পেলাই ম মিহি কৰি একদম পাতলা কৰি।
অ' অ' অ'।
এ তেনেকে বোৱা হয় বস্তুটো, বৈ পেলাই বৈ পেলাই মানে েই মুখ মুখৰ ৰূপটো দিয়া হয় আৰু
গম পাইছোঁ।
সেইটো কৰাৰ পিছত তাৰ ওপৰত মাটি তাৰ পিছত গোবৰ মাটি এনেকে
গোবৰ মাটি লেপতটো দিয়া আগত তাৰ ওপৰত এইবোৰ কিবা হেৰি দিয়ে নি বাৰু? এই তোমাৰ এই যে কিবা কাপোৰেই নে কাগজ এই যে হেৰি নিচিনা আমাৰ বেণ্ডেজ কাপোৰৰ নিচিনা যে কাপোৰ এটা থাকে সেইটো লেয়াৰ দিয়ে নেকি? কি ন আঠাত তিয়াই পেলাই।
অ' মানে এইটো তোমাৰ লেয়াৰটো দি পেলাই মানে সেইটো বস্তুতটো চেপটো প্ৰথমতে দিয়া হয় মানে।
দিয়া হয় অ'।
লেপটো দিয়াৰ পিছত তাৰপিছত তোমাৰ হয়টো শু কুৱা হয়। শুকুৱাই হয় আৰু শুকুৱাই পেলাই তাৰ ওপৰত তোমাৰ আৰু এটা একম ফিনিচিং দি স পৰে আৰু একদম ফিনিচিং এটা পৰে তাৰ পৰা আৰু এটা লেয়াৰ পৰে হা। সেই লেয়াৰ টো কো ৱাৰ পিছত তাৰ পিছত তাত সটো আকৌ ধুনীয়াকে শুকাবলৈ দিয়া হয়, শুকাবলৈ দিয়া যেতিয়া ধুনীয়াকে শুকাই যায় তাৰপিছত তাত কালাৰ কৰা হয়।
অ'। অ' গম পাইছো আৰু কি হয় জানানে এই যে মাটিৰ শিল্প এই বহু বস্তু খিনি মানে কি হয় তোমাৰ য'ত ত'ত পাবলে নাই আজিকালি।
মোৰ তোমাৰ সেই মাজুলীয়ে আমাৰ বৰ্তা এজন আছিলে, মই মাজতে এবাৰ মাজু মাজুলী লৈ যাওঁতে মানে সেই তাতে বর্তাজনৰ লগতে মানে লাগি লাগি অকণমান শিকা। তাৰপিছত তাত মই শিকি আহি পেলাই পাছত ইয়াতে মানে মোৰ আমাৰ ইয়াৰে দু বাচা লৰাক মানে শিকাই পেলাই ধৰা লগতে কাম কৰিব পৰাকে শিকাই লৈছো। সি সিহঁতেও ধুনীয়াকে পৰাঢ় হ'ল বাৰু এতিয়া। তেনেকে কৰি থাকে স অৰ্ডাৰ চৰ্ডাৰ বোৰ আহিলে ধুনীয় ে লগে ভাগে একেলগে কৰি বনাই বনাই দিও মানুহে ভালো পায় বাৰু বস্তু।
ভালে পাব আকৌ অ' আৰু এই তুমি হেৰিও কৰা নহয় ন এই তুহিলাৰে যে বনাই তোৰণ চোৰণ বিলাক বা মূৰ্তি চূৰ্তি বিলাক।
অ' অ' অ' অ' অ' এইটো মানে খুব কম অৰ্ডাৰ আহে তেনেকুৱা মানে।
মোক সেই তুমি তুহিলাৰে মোক এখন বনাই দিবাচোন এই তোৰণ নি তোৰণ নহয় আৰু ঠিক মানে ধৰি লোৱা তোমাৰ এই সজাব পৰাকে মানে এই তোমাৰ ফুলত এইটো বোলে দুৱমুখত যে কিছুমানে মানে দি থয়।
বুজিছো।
মই তোমাক ডিজাইন টো ফটো এটা মাৰি দিম বাৰু তুমি
অ' অ' অ' দিবাচোন বাৰু অ কিমান ডাঙৰ লাগে কবা তেতিয়া এতিয়া মানে ধৰা স্বাস্থ্্য জানিলে বনাবলৈ সুবিধা হয়। ি মই এ বন তম ধ বু ডাঙৰ হ'ব বা সৰু হ'ব তুমি বিচৰা ধৰণে নহ'ব। সেইটো কাৰণে তুমি স্বাস্থটো ভালকে এবাৰ জোখটো লৈ পেলাই মোক জনাবা। তেতিয়া ধৰা চাইজ মতে বনাব পাৰিলে ভাল হয় আৰু।
ভাল হয় আৰু সেইটয়ে হয়। নাই মই মানে কি বস্তুতটো ইমান ভাল পাওঁ। কিন্তু কৰিবলৈ মানে কি হয় বাঁহৰ আৰু তোমাৰ লগত লাগি থাকিবলৈ মানুহ এজন লাগিতে আমাক, সেই তেনেকে লাগি থ মানুহ নাই নহয়। তোমাৰ লাগি থ তেনেকুৱা মানুহ নাই এতিয়া অকনমান তেনেকুৱা অসুবিধাও হয় পিছান? এতি তাকে মই বোলো মোক সেই তেনেকুৱা লাগে আৰু দুটামান বস্তু লাগে এই যে ফটো ফ্ৰেম যে বনাই।
ফটোক ফং ফটোক ফং ফ কেনেকুৱা বাঁাহত?
বাঁহৰ এই তোমাৰ কিছুমানে কাঠে মানে কাঠ নহয় সেইটো আচলতে। প্লাই দি পেলাইও বনাই আৰু কিছুমানে তোমাৰ বাহ বাঁহেৰেও বনায় সেই বাঁহৰটো মানে বেছি বস্তুটো মজবুত হয় সেই বস্তুটো মানে ভাল দেখিবলৈ। ধুনীয়া হয় তুমি আকৃতিটো দি পেলাই অলপ বনালে মান কি হয়, সেই ৰং-চং কৰি দিয়া পিছত বস্তুটো এটা
মাজতে তেনেকুৱা বনাইছিলো তোমাৰ এই হেৰি ফালৰ পৰা অৰ্ডাৰ আহিছিলে তোমাৰ অ এই খখিনি কৰ মৰিগাঁও নে-নে তোমাৰ এইফালে জাগিৰডৰ এইটো চাইডে ক'ৰবা জেগা এটাত। মানে এনেকুৱা অৰ্ডাৰ আহিছিলে তাৰ পৰা বেছি নহয় দু দুটা ফ্ৰেম বনাব দিছিলে। মই সেইটো ফ্ৰেম বনাইছিলো দুটা ফটো আছে ৰবা, মই তোমাক ফটো দিম চাবা তেনেকুৱাই নেকি তুমি চালে গম পাবা।
অ দিবাচোন। ইমান ধুনীয়া লাগে মোৰ মানে কি হয় এই তোমাৰ অৰ্ডাৰবোৰ যে আহি থাকে মাজে সময় কেতিয়াবা পতককে মানে কিছুমান মানুহে কৈ দিয়ে আমুকটো বনোৱা নে এ বাৰু মোৰতো বনোৱা মানুহ নাই, মই খবৰ দিম এনেকে কওঁ। তাৰ পিছত আৰু তেনেকুৱা চিনাকি মানুহও নাথাকে, কিবা এটা মানে কৰো বুলিবলেও চাচোন মই কালি বোলো নাই বহুত ভাবি ভাবি পতকে মই বোলো নাই তোমালে বনাত পৰিলে, মই বোলো সিটোতো বনাই আৰু
অ ভালেই কৰিলা, ভালে কৰিলা এ অন্ততঃ সেইটো ক কথ কাৰণে মনতে পৰি
নহয়। তোমাৰ মই বোলো কি হয়, সেই ব এ নহয়-নহয় সেইটো কথা তোমাৰ সেই বস্তুটো মানে মই তেতিয়া ভাবিলো, মই বোলো বাহিৰৰ ধৰি লোৱা মানুহ বিচাৰিলে হয়তো বেলেগ পাম। কিন্তু মই বোলো বেলেগক পইচাটো দিয় কে ঘৰ লৰাটোৱে পইচাটো পাওঁকচোন। দুইটাই মিলাই মেলি ল'ম আৰু যিটো হয়। সে সেইটোৱে। সেইকাৰণে মই বোলো নহয় হলেও আৰু তাৰপিছতে মই বোলো তোমাৰ সেইটো কাৰণে এটা কাম কৰো দুইটাই বোলো মিলি পেলাই উম তাৰ কৰো আৰু, তাৰ পিছত মই সেইকাৰণে মই বোলো ফোন এটা কৰি আজি সুধোচোন কি কি বনাইনো এইকেইটা জানে নে নাজানে? তেতিয়া বনাব জানিলে মানে সুবিধা হ'ব ন?
হ'ব মই তুমি এটা কাম কৰিবা, তুমি জোখটো দিবা তুমি যে ক'লা সেই মুখাৰ সৰু লাগে বুলি যে ক'লা। সেই মুখা ভাগ তোৰ এই হেৰি কৰিবা। মই চাম তেতিয়া আৰু হেৰি কৰিবা, আৰু যে এইটো ফ্ৰেমটো কথা কলা সেই তোৰ জোখটো দিবাচোন তেতিয়া মই চাম। আৰু মোৰ লগত আছিলে আ ফটো মই আগৰ দিম তুমি চাবাচোন বস্তুটো তেনেকুৱাই নেকি।
অ', তুমি আজি এটা কাম কৰিবাচোন তুমি মোলৈ দি থবা তেতিয়া মই চাম চাই পেলাই তোমাক মই বস্তুটো ধৰিলে দেখা খাইদিম যে মোক এইটো হিচাপত লগে, তেতিয়া তুমি বনাই পেলায় আৰু লৈয়ে আহা নে ময়ে যাও তেতিয়া কৰিম আৰু কিবা এটা।
কলে লৈ যাম বাৰু?
অ', লৈ আহিবা লৈ আহিবা দিয়া তাৰপিছত বাকী ভাত পানী খোৱা নাই নহয়?
নাই - নাই - নাই ভাত ৰান্ধিয়ে আছে দেৰি হ'ব খোৱা দেৰটা দুটামান বাজিব আৰু
উম, গম পাইছো নাই - নাই - নাই, সেই যাওঁ হে বনাওগে বুজিছা। এই তোমাৰ এতিয়া সময়ো হ'ল নহয়।
ভাত খোৱা মা আৰু তুমিহে।
মাৰ আৰু মইহে আৰু দেউতাতো ওলায়ে যায়।
অ বহিছো অ।
তাকে-তাকে যাও দিয়া ময়ো ভাতকেইটা বনাই লওঁ। গে। তোমাক মই খবৰ দিম বাৰু, দেই? উম- উম। অ তুমি দি থবা, দি থবা দিয়া অ।
ঠিক আছে হ'ব।